ত' শুনিছে নে?
অ' শুনিছো কি কৰিছ শুনিছো অ',
আপুনি?
এ বহি আছোঁ চাহ তাহ খালী?
খালোঁ আপুনি খালে?
খালোঁ খালোঁ কি খালি?
মই বুট ভাজিছিলে মায়ে। চাহ ভুজিয়া আপুনি?
এ মই ৰুটি খালোঁ ৰুটি দালি চাহ এ চাহ খালোঁ ৰাতি ৰাতিপুৱা এবাৰ বিস্কুটৰ লগত তাৰপিছত আকৌ ৰুটি দালি খালোঁ। তাৰপিছত বৰষুণ দিছিলে যে শুই আছিলোঁ সোনকালে উঠিলো। সিহঁতে কামোলো গ'ল। তাৰপিছত ৰাতিপুৱাই ভাত চাত বনালোঁ অ', আৰু গ'ল। বৰ্তা গৈছে লৰা গৈছে দুইটা গৈছে। এতিয়া আকৌ ভাত পানী ভাত পানীয়ে কে বনাই থৈ দিছো আৰু এ এজনী মানুহ কাৰণে কি আৰু বাৰে বাৰে ভাত বনাই থাকিম আৰু। অকলে আছোঁ এতিয়া খালেও খাম, নাখালেও নাই, হলেও কেইটামান থৈ দিছো দুপৰীয়া ভোক লাগে নহয় অকণমান দেৰি
উম,
ঘৰলৈ যোৱা নাই?
ঘৰলৈ যোৱা নাই বাৰু যাম চাগে অ', নেক্সট মান্থ।
উম, গলে কবিচোন ময়ো যাম এইবাৰ। ফুৰি আহিমগৈ সেইদিনাখন গৈ পেলাই ভাল লাগিলে।
ওলাব ওলাব লৈ যাম আপোনাক।
অ', মাহঁতে ভালেই নহয় ন?
ভালেই দিয়ক।
অ', দেউতা?
আইতা আছিলে নে গ'ল? হেল্ল' হেল্ল' অ', কোৱা। হেল্ল'